হেল্ল'।
অ শুনিছা?
শুনিছোঁ।
কি কৰি আছা?
কৈ আছা? অ ময়ো এনেই আছিলো দিয়া আৰু। অ খালো দিয়া। তুমি খালা?
অ মই এতিয়া জাষ্ট খাই উঠিছো মায়ে অলপ বনাইছিলে।
অ', অ' ভ এয়া আৰু আজিকালি ভগাতটো কি কৰি আছা?
হা' হা' কি কৈছা?
আজিকালি ঘৰতে কি কৰি আছ?
ঘৰতে কি কৰি আছা এতিয়া আমাৰ বন্ধ দিছে। ন' যিহে আমাৰ বন্ধ দিছে তেনে আমি মানে কথা পাতি আছিলোঁ কি কবাত ঘূৰিব যাওঁ
অ' মানে এনেকে ট্ৰেভেল কৰিলে ভাল বাৰু মানে তোমাৰ কাৰণে ভাল ন' ট্ৰেভেল কৰি থ
অ' সেইকাৰণে মই ভাবি আছো মানে কৰ'ৰবাত ঘূৰিব যাওঁ বুলি তেনেকে
অ' অ' এতিয়া ট্ৰেভেল কৰোতেটো ভালেই আৰু মানে যাত সেইবোৰ আগতে তোমালোকে মানে এটা দেষ্টিনেচন এটা মানে তুমি চুজ কৰিব লাগিব। তাৰ পিছত বাজেট এটা বনাব লাগিব তাৰপিছত অহা যোৱাটো চাব লাগিব আৰু কিছুমান জেগাত মানেকোৰো চাই ন' বেছিকে সেইবোৰো চাব লাগিব। এতিয়া তোমালে কি ডেষ্টিনেচন কি ডেষ্টিনেচন চুজ কৰিলা?
আমি তোমাৰ ডেষ্টিনেচন চুজ কৰিছোঁ, তোমাৰ কি কয় এতিয়া আমি ভাবিছোঁ তোমাৰ মে যাম বুলি।
অ' মেঘালয় জেগাটো বহুত মানে সুন্দৰ হয় বাৰু তুমি যাব পাৰা বহুত ধুনীয়া
ধুনীয়া ন' জাগাটো?
অ'হ। এতিয়া তোমালোকে মানে মেঘালয় নহয় মানে তাতটো মানে এতিয়া ঠাণ্ডা নিচিনা পৰি আছে ছাগে। ত' গৰমকাপোৰ লৈ যাব পাবা ন।
অ', গৰম কাপোৰ লৈ যাবই লাগিব তোমাৰ নহ'লে বহুত ঠাণ্ডা হয় ন' তাত।
আৰু, নিজৰ বস্তুবোৰ ভালকে ৰাখিবা ট্ৰেভেল আজিকালিতো চুৰ বহুত হয়, ত' ভালকে ৰাখিবা বস্তুবোৰ
সেইটোয়ে মানে আমি ভাবি আছোঁ ন। যেনেকে তোমাৰ আমাৰ ট্ৰলী লৈ যাম ন, ডাঙৰ- ডাঙৰ ট্ৰলী তাত মানে কাপ কাপোৰ ভৰাই লৈ যাম আৰু পইচাও লৈ যাম।
তালাবোৰ ভালকে মাৰি ল'বা।
অ সেইটোয়ে আমি ভাবিছোঁ ট্ৰলিৰ কাৰণে এটা তালা লৈ লম। আৰু ট্ৰলিটোতো তলা থাকে ন?
অ', তালা থাকে বেগত অলৰেডি থাকে ত' সেইটো প্ৰব্লেম নাই মানে ট্ৰলিটো আৰু ভাল আৰু ট্ৰেভেল কৰোঁ। তে বেগটো ইজি হয়, তালা লগা থাকে। বেছি প্ৰব্লেম নহয় ট্ৰলীটো আৰু এইটো উঠাই লৈ যাব নালাগে। বেছিভাগটো এনেকে টানি- টানি লৈ গ'লে হৈ যায় ট্ৰলীটো
অ আচ্ছা। আচ্ছা। ঠিকে আছে বাৰু। সেইটোৱেইতো ন এইটো ট্ৰলীটো লৈ গ'লে ভাল আৰু বাচ তেতিয়া মানে তলাটো লাগিয়ে থাক থাকে বাছ তুমি ট্ৰলিটো চাব লাগে কি কোনোবাই উঠাই লৈ নগ'লে হ'ল আৰু।
অ' অ' অ'এতিয়া তোমাৰ তাতে ট্ৰেভেল কৰিবা। ত' মেঘালয় যাবা ত' তাত মানে ক'ত ক'ত যাবা চাইছা?
অ', আমি চাইছোঁ মানে মেঘালয়ত বহুত ভাল ভাল জাগা আছে ন'।
অ'হ। তোমালোকেটো এইটো চেৰাপুঞ্জীৰ চাইদ যাব পাৰা। চোৰা আছে।
অ', আমাৰ তোমাৰ ফাৰ্ষ্ট ডেষ্টিনেচনটো, ইষ্ট খাচী হিলচতে আছে আৰু ইষ্ট খাচী হিল পিছতে তোমাৰ চেৰাপুঞ্জী আছে ন'। অ', তেনে আমি ভাবিছোঁ কি চেৰাপুঞ্জীতে অলপমান ঘুৰি ল'ম আৰু ন'।
অ আচ্ছা। চেৰাপুঞ্জী ভাল বাৰু বহুত। বহুত চুন্দৰ জাগা হয়, সেইটো চাইডে যাব পাৰা। ছেভেন চিষ্টাৰ ফল, শ্বিলঙতেতো বুলষ্টেছে আছে। সেইটোতো বহুত ধুনীয়া হয় কিন্তু।
ধুনীয়াও হয় ন?
অ' যাব পাৰা। তোমালোকৰ বাজেটটো কিমান হৈছে?
আমালোকৰ বাজেটটো তোমাৰ মানে চবেটো এতিয়া মিলাইছো সাত হাজাৰ বুলি। পাৰ পাৰ্চন মানে, এটা এজন এজন মানুহে মানে সাত হাজাৰ লৈ যাম আৰু আৰু মানে ফৰ চেফ
উম
ফৰ চেফটি মানে ইফ পইচা কমিলে তোমাৰ প্ৰব্লেম হ'ব ন ত এইকাৰণে আৰু দুই হাজাৰ মানে এক্সট্ৰা লৈ থৈ দিম আৰু।
অ'হ। লৈ যাব অ' লৈ যাবা মানে ভালে হ'ব দিয়া। মানে এক্সট্ৰাকে লৈ যাবা পি ত' যাই কেনে তোমাকে কাম আহিব ন। এনেকে ট্ৰেভেল কৰি থাকিলে ভালে ন মানে তোমাৰ মাইনডটো ফ্ৰেছ থাকে আৰু তুমি নতুন নতুন জাগাত যাই নতুন নতু শিকিব পৰাটো মানে ভালে আছে ন?
সেইটোৱেটো মানে ভালে হ'ব এইটো আৰু আমাৰ ফাৰ্ষ্ট ডেষ্টিনে্চন তোমাৰ, চেৰাাপুঞ্জিত যাম জানা, ইষ্ট খাচিল চত । তাৰপিছত তোমাৰ ইষ্ট খাচী হিলছৰ পিছত চৌহৰা যাম ঠিক আছে। চোহৰা জাহা পিছত আৰু মেঘালিয়ত যাম। মেঘালয়ত। মেঘালয়তে যাম আৰু মানে আৰু যে এটা জোগাই এটা যে আছে শ্বিলং নাম।
অহ', অহ'।
অ, যা শ্বিলঙতো যাম আমি ভাবি আছো।
অহ', অহ' মানে যাব। জানিব পাৰা আৰু। আৰু মানে মানে ট্ৰেভেল কৰিলে ভাল মানে। এ ট্ৰেভেল বিৰি অহ,। কমিউনিকেচন স্কিলছটো মানে বেয়া যি অলপ ট্ৰেভেল কৰা, তেতিয়া অলপ শিকিবা বাৰু তোমাৰ কমিউনিকেচন আৰু মানে। শিকি যাবা আৰু।
সেইটোৱেই ন ভালকে শিকোতো, কমিউনিকেশ্বনটোৱেই বেয়া, কমিউনিকেশ্বনটো কৰিলেটো। ঘূৰিয়ে যাব ন, চব কথা।
অহ' কিন্তু মানে অলপ। মানে তুমি যোনটো জাগাত জাবা সেইটো জাগাৰ অলপ মানে চাই যাব আৰু লেংগুৱেজটো কেনেকে তাত দুটা ভ্ৰইচ্ শিকি যাবা। নহ'লে তাত যায় প্ৰব্লেম হ'ব ন সিহঁতৰ লগত কথা পাতিবলে, এটা দুটা। ব্ৰৰদ্ জানিলে মানে ইজি হৈ যাব। আৰু সিহঁতৰ লগত কথা পাতিব।
উম', হম, বুজিছো সেইকাৰণে মানে, ভাবি আছো আৰু সেইটোৱে। মানে হিন্দুৰ লেংগুৱেজ টো শিকি যাাম আৰু। ইউটিউবতে পাই ন এইবিলাক ক্লাছেছ তোমাৰ।
এতিয়া তুমি, তোমাৰ ফ্ৰেণ্ডছৰ লগত যাবা ন। অ' ভালেই দিয়া মানে। ফ্ৰেণ্ডছৰ লগত ট্ৰেভেল কৰিলে তোমাৰ মানে মেম'ৰিছোঁ হ'ব ধুনীয়া তুমি ভাল এক্সপিৰিয়েঞ্চ হ'ব। নতুন নতুন এক্সপিৰিয়েন্ঞ্চ হব পাৰিব ভালেই দিয়ে আৰু।
সেইটোৱেইটো তোমাৰ ভাবি আছো, সেইটোৱেই কৰিবলে।
আৰু মানে এইটো মেঘালয়ত। মেঘালয় সেইফালে গ'লে মানে, তোক মেঘালয় ফালে ট্ৰেভেল কৰিলে, এতিয়া তোমালোকে কিহত যাবা। ৰাতি গাড়ীত যাবা। কেব লৈ যাবা।
আমি ভাবি আছো, তোমাৰ ইয়াৰ পৰা গুৱাহাটী ষ্টেচনলৈকে ট্ৰেইনত যাম বুলি। ঠিক আছে। ট্ৰেইনত গৈ পেলাই আমি সেইদিনা অলপমান ৰখি দিম ন। আমি অলপ ৰখি দিম, গুৱাহাটীতে ৰখি দিম মানে ৰুম। চুম লৈ ল'ম নহ'লে, হোম ষ্টে কিবা কিবি লৈ ল'ম আৰু।
অ',
ট'ল লৈ লোৱা পিছত আমি তোমাৰ কি কয় বেলেগ দিনাত তুমাৰ আমি ট্ৰেভেলাৰ এখন বুক কৰিম ন তিন দনৰ বুক কৰিম আৰু বেছিভাগ স, আমি ট্ৰেভেলাৰ। খন ৰাতিপুৱা মাতি দিম। সাতটা আঠটা মান তাৰ পিছত আমি ৰাতিপুৱা উঠ উঠি তোমাৰ পুৰা, ট্ৰেভেলাৰত বহি আৰামচে যাবও পাৰিম তেতিয়া। আমি তোমাৰ চিধা চেৰাপুঞ্জীতে। নামি আৰু শ্বিলংতো নৰখো। ডাইৰেক্ট যাম চেৰাপুঞ্জীত।
অ', অ', হয় ভালে ভালে এনেকৈ। শুনি আছা ।
অ'ৰ'ৰা কেভছ আছে কিবা অৰা কেভছ নে কিবা এটা কেভছ আছে অ', অ', আ, আউৰা কিষ্টোত যে আমাৰো তোমাৰ চেৰা পুঞ্জীৰ যে, লাইটলুম আছে।
অহ', উম', উম'। এতিয়া মানে, ভালে আৰু। তোমালোকে এনেকে ঘূৰিবৰ কাৰণে ট্ৰেভেল কৰিছা, ভালেই। আজিকালিতো মানুহে মানে। ট্ৰেভেল কৰিব বাহানা এটা লাগে আৰু ন, মানে আজিকালি জাৰ্চ ট্ৰেভেল বোৰো কৰে। ট্ৰেভেল ও থাকে ন এনেকা অ এইটো জিঅ'গ্ৰাফী মেজৰত লৈ যায় ন, জিঅ'গ্ৰাফী যাৰ যাৰ নাই। কি থাগে সিহঁতৰ মানে এনেকে এক্সন নে কি কয় সিহঁতৰ মানে এনেকে লৈ যায় ন প্ৰেক্টিকেল কাৰণে।
অ' মোৰ মানে জগ্ৰাফিতে আছো ন। মই মেজৰ জঅগ্ৰাফিতে লৈছো মই এতিয়া মানে পঢ পঢ়ি আছো কলেজতে ডিগ্ৰী। ত আমাক খুনিছো চিকচ নহলে ফিটত ফিফ চছেম অ হেৰি বাহিৰত লৈ যাব আমাৰ লাষ্ট ইয় মানে চিনিয়ৰ্ খিনি তোমাৰ ৰাজস্থান লৈ গৈছিল জানা।
অ অ লৈ যায় লৈ যায় এডলভেল হৈ যায় ন তো
সটোয়ে এইটোয়েইটো চ' আমি তোমাৰ হে আম আমাৰ এবাৰ কত লৈ যাই আৰু টিচাৰে জানিব ন আৰু গ'লেই হ'ল ন ঘোৰাটোৱে মেইন ন।
উম।
সেইটোয়ে আমি মেঘালয়ও ঘূৰি আহিম তাৰ পিছত তোমাৰ কিবা াব ৱং লৈ গ'ল নহ'লে ভূটানে লৈ গ'ল কিবা এটা লৈ গ'লে আৰু ফূৰ্তি হ'ব ন।
অ' আৰু এইটো তোমালোকো এডুকেচনেল হব তো মানে পঢ়াত বেছি ধ্যান দিব চাগে এনেকে তোমালোকৰ শিকাব ক'ত কি কেনেকে আছে সবোৰ হ'ব চাগে ন।
সেইটোয়ে তোমাৰ মানে বস্তু বিলাক কি কাব ক'ত কি আছে আৰু সিহতৰ চইলটো কিমান ফাৰ্টাইল হয়। তোমাৰ খেতিৰ কাৰণে ফাৰ্মিং কছ সেইটোোৱে আৰু ভাল হ'ব ন সটো ট্ৰেভেলটো আৰু ভালেই বস্তুটো মানে ট্ৰেভেলো হৈ যাব আৰু পঢ়াও হৈ যাব।
পঢ়াতটো তোমালোকে ভালকৈ পাৰা নতুন জেগাত নতুন নতুন বস্তু শিকিবা তোমালোকৰ মানে পা এটা থাকিব শিকিব পালে।
সেইটোয়ে এইটো তোমাৰ ট্ৰেভেলটো কৰিম ট্ৰেভেলৰ লগত তোমাৰ এডুকেচনো হ'ব আৰু কি কালচাৰটো অলপ বুজিম ন কালচাৰ ষ্টডি হৈ যাব ট্ৰেভেলৰ লগতে। সেইটোয়ে আৰু ভালে ন কথাতটো।
অ' মানে তোমালোকে এনেকে নিজে গলে মানে কলেজ পৰা লৈ নগলে তোমালোকে মানে এনে ঘুৰিলে ভাল আৰু তোমালোকে মানে সেইটো জাগগাতো হিষ্ট্ৰি শিকিব পাৰিবা আৰু জিঅগ্ৰাফি। মানে কেনেকে কি আৰু মানে যেনেকে এতিয়া পুৰণা জামানত কেনেকে আৰ্ট আছিলে তাৰপিছত আৰ্কিটেকচাৰ মানে কেনেকে কি বনোৱা আছিল সেইবোৰ চাব পাৰিবা আৰু। মান ৱাইল্ড লাইফ তটো মানে ইমানতো দেখা নাপায় ন ওচৰতেো ৱাইলড লাইফ টো এনেকে টাইপতে দেখা পাব চাগে কি ৰাস্তাখন দেখা পাম বাৰ নতুন নতুন। থাকে এতিয়া যেনেকে এতিয়া আমাৰ এয়া আছামত আছামত আমাৰ নৰ্মেল যোনটো আমাৰ অ আমাৰ দ্ বোৰ থাকে কুকুৰবোৰ থাকে। সুকুৰ ন থাকে সিহঁতেটোে নৰ্মেল ইমান সিহত তৰ ফৰ নাথাকে ন। কিন্তু এতিয়া মেঘালয় চাইডৰ যোনটো এনেকে্ কুকুৰবোৰ থাকে সিহঁতৰো ধুনীয়া একদম খৰ থাকে কাৰণে সেইটো জোগাতো ঠাণ্ডা সিহঁতৰ মানে। কুকুৰৰ খৰক এটাও বেছি থাকে ন।
ত কালে ্ৰেভেল কৰতে দলে আৰু মানে তুমি শিকিব পাৰা আৰু নতুন নতুন তোমাৰ কালচাৰ সেইবোৰ।
সেইটোয়টো আৰু তুমি যাবা নেকি আমাৰ লগত এনে ঘূৰিব। মেঘালয় তুমি আমাৰ লগত যাবা নেকি ঘূৰি?
অ অ মোক কবা আছিলে মানে কেতিয়া যাবা? এতিয়া মোক কবা আৰু মই যাম আৰু তোমাৰ লগত।
তোমাক ইনফৰ্ম কৰিম দেই।
অ অ মোক ইনফৰ্ম কৰি দিবা জান। অ' ঠিক আছে ৰাখিছোঁ দিয়া বাই বাই।
অ'।